হেল্ল' অ শুনিছা? অ তোমালোকৰ এই অ' কোৱাচোন।
আমাৰ ইয়াতে মানে এতিয়াও কিছুমান মানুহে নাঙলেৰে হাল বাই।
আচ্ছা হা হা হা হা।
ি এই কেইটামান আগ দেখ াল নাঙলেৰে হাল বাই আছিলে মানে এতিয়াে্ আমি সৰু থাক গোটই মানুহে নাঙলেৰে হাল বাইছিল আগতে টেক্টত আমি দেখাই নাছিল সুৰু থাকোতে।
লো হা-হা।
কুৰতা হ'ল এতিয়া নাঙল দেখা নাপাওঁ মানে আজি হঠাৎ মানে দেখা পালোঁ নাঙলেৰে মানে হাল বাই আছে হা, মানুহজনক ক'লো খুৰা কি আপোনাৰ কি টেক্টৰ নাই নেকি হা, অ, তে টেক-টেক্টৰ নায়ে মানে ট্ৰেক্টৰটো নায়ে আজিকালি মানে ট্ৰেক্টৰ নহ'লেও মানে বেলেগৰ ট্ৰেক্টৰে দি হাল বোৱাই হা পইচা দি হা নায়ে আহ, মোৰ ইচ্ছা নাই এইবাৰ মই নাঙলে এ হাল বাও পাছত নাঙলেৰে হাল বাও বহুত
অ',
আগতে মৰণা মাৰি মাৰিছিলে যেতিয়া ধান খিনি চপাই আনে ঘৰলৈ হা মানে ধানৰ গা-গছৰ পৰা ধানি কিনিয়ে মানে এৰা দিবলৈ মৰণা মাৰিছ জানা নে হা মৰণাটো মানে কি এই ধান গছখিনি মানে চোতালত মানে ধুনীয়াকে মানে পেলাই থৈ দিয়ে হা তাৰ তাতে তাৰ পাছত কি কৰে চাৰিটা, পাঁচটা মান গৰু হা মানে একেলগে বান্ধি মানে-মানে তাৰ উপ মানে এই মানে গৰুকেইটাক মানে খোজকাঢ়িব দিয়ে হা আৰু গৰুকেইটা মানে বেলেঞ্চ ৰাখিবলৈ পিছে-পিছে এটা মানুহ থাকে হা মানুহজনৰ হা- হাতত মানে এডাল মানে মানে মানে বাহল বাহ এডাল লঠি থাকে হাঁ মানে এছাৰি থাকে মানে গৰু কেইটাই যদি খিনি এৰি বেলেগলে যায় তেতিয়া কো কোবাই যায় কোবাই মানে আৰু মানে এইটো
তে দেখিছো কিন্তু মানে সঁচাকে দেখা নাই কিন্তু হ'ব হ' টিভিত দেখিছো কিন্তু সঁচা
অঁ, গাঁৱতে হে আগতে আ আজিকালি গাঁৱত সেই ওম কৰে আজিকালি মেচিনত কৰে সেইটো। ওম মানে আগ তেনেকে কৰিছিল কিন্তু তেনেকে কৰিলে কি খেৰ খিনি ভালে থাকে বুজি পাইছা নে? হম অঁ খেৰ খিনি ভালে থাকে বা ধান কেইটা ভালে থাকে মানে এতিয়া মে মেচিনত কৰা নহয় ধানৰ ধানৰ গা গছ খিনি মেচিনত সোমাই দিয়ে কি হয় খেৰ খিনি মানে বেয়া হৈ যায়। হা আৰু না ধানতো অলপমান কিবা অকনমান বেয়া বেয়া যেন হয়। কিন্তু মৰণা মাৰিলে একদম ধান আৰু
উম অঁ হয় হয় মানে যিমানে যি নহওক মানে আমাৰ আকৰ আগৰ যিটো নিয়ম নীতি আছিল সেইখিনি বহুত ভাল আছিলে হয়নে নহয় কোৱা অঁ
একো যিটো মৰণ আম সেইটো হৈছে প্ৰাকৃতিক বস্তু
প্ৰাকৃতিক বস্তু এইটো বহুত ভাল। এতিয়া মানুহে সোনকালে হ'বলৈ এইবিলাক কৰিছে সোনকালে হ'ব হবলৈ
ত কম হয় মৰণাটো-মৰণাটো গোটেই দিনটো গুচি যায়।
ঠিকে কৈছা অ' ঠিকে কৈছা।
মাৰতে আমি দেখা পাইছিলো ৰাতি দহটা বজালৈ মানে মৰণা মাৰে লাইট হা। ছাটি জ্বলাই-জ্বলাই মানে মৰণা মাৰিছিলে। হা তেনেকুৱা আছিলে এতিয়া মানে গোটেই দিনৰ কাম এক ঘণ্টাতে হয়। কৰি দিয়ে‌ মেছিনে হা সেইটো মেছিনৰ কাম। কৰিলেও অলপমান ব্যতিক্ৰমী হয় অকমান খেৰ আৰু ধানতটো বেয়া হয় অলপ।
অ' ঠিকে কৈছা অহ,
মানে সেইদিনা হাল বোৱা দেখি মানে সেই মৰণা মাৰা হা সেইবিলাক কথা মোৰ মনত পৰি গ'ল হা আজিকালি এইবিলাক নো নোহোৱাই হ'ল দে ছানে।
উ হম হ হয় দিয়া মোৰ বৰ ভাল লাগে পথাৰ যে এতিয়া এনেকে হেৰি কৰি এইবাক কৰি থাকে মই চাবলৈ বৰ মন যায় আৰু এই মই আৰু মন যায়। তোমাৰ মানে মই ফুৰিব যাওঁতে কিছুমান পথাৰ দেখি পাও। কৰি থকা দেখি নাপাওঁ বাৰু পথাৰ দেখি পাও তাতে মোৰ নামি পেলাই মোৰ এবাৰ পথাৰত মোৰ নামি চাবৰ মোৰ বৰ মন যায় ভাল লাগে। এ কিন্তু আমি গাড়ীৰে যাই থাকোতেহে পাও ন।
আচ্ছা, তুমি ৰবা তুমি-তুমি ঢেঁকী আৰু তাঁতশাল দেখা পাইছানে।
অ, তাঁতশাল দেখিছো মই। ঢেঁকীও দেখিছো-দেখিছো কিন্তু মই হেৰি কৰি থকা দেখা নাই মানে তাঁতশালৰ ঢেঁকী দেখিছো কিন্তু কিন্তু মই নিজে গুৰি কৰি পোৱা নাই নিজে তাঁতশাল বৈ পোৱা নাই।
পোৱা নাই হা আগতে-আগতে আমাৰ মায়ে মানে তাঁতশাল বৈছিলে। সে গাঁৱৰ কোনো মানুহৰ ঘৰতে তাঁতশাল নাই এতিয়া হা আগতে মাই তাত আগতে বহাগ বিহু হলে হম আমাৰ গামো গামোচাবিলাক আগতে আমি কিনা নাছিলোঁ তাঁতশালৰে আছিলে।
অ' হ বহুত ভাল কথা এইটো।
মেখেলা চাদৰ এইবিলাক তাঁতশালতে আমাৰ
অ, আজিকালিও হেৰি কৰিছে অহ, আজিকালিও মানে হেৰি কৰিছে যিবিলাক ভিত ভিতৰৰ গাঁও গুৱাহাটীৰ কথাও কৈছো দিয়াচোন গাঁৱৰ কথাও কৈছো মানে গুৱাহাটীতো কিছুমান গাঁও আছে না ভিতৰ যেনেকে ধৰা এই ছয়, গাও বা বহুত দূৰ ভিতৰৰ কথা কৈছো আৰু বা গাঁও বিলাকতো বহুতে জানা হৈছে স্বাৱলম্বী হব কি কৰিছে মানে এই দচ বিচ খন মান হাল লগাই দিছে। দি পেলাই তাতে মানে মানুহ ৰাখি সাহ মানে বস্তু বিলাক বোৱাইছে সেনেকেও,
তাতে এটা মানে এটা প্ৰব্লেম কি জান নাই যিখন তুমি গামোচা উম, তাত-তাত শালত বোলে সেইখন গামোচাৰ দাম মোটামুটি দুশ টকা হৈ যায় বুজি পাইছা। উম, কিন্তু সেইখন গামোচা যেতিয়া মানে মিছন বনাব সেইখন গামোচা তুমি বি ত্ৰিছ টকাতে পাবা।
অ, কথাটো তুমি ঠিকেই কৈছা হম-হম,
দিয়া গামোচা সেইটো তুমি যদি কিনিব যোৱা বিছ টকা ত্ৰিছ টকা তে পাবা কিন্তু সেইখন যেতিয়া তাৰাত বব তেতিয়া তোমাৰ সেইখন গামোচা দুশ টকা হৈ যায়। তেতিয়া কি হয় তেতিয়া কি হয় মানুহে এই তাঁতশালৰ সেইখন নিকনে। সি কিনিব সি মেচিনত বনা বনোৱাখন ক ম দামতে হা মানে সেই কানৰে কি হয় আজিকালি মানুহে এৰিছে আচলতে মেচিনে মানে বস্তুতটো অলপমান নষ্ট কৰি পেলাই।
হয় ঠিকে কৈছা তুমি হয়।
যিমান ফুল দিব গামোচাখনত সিমানে মানে সময় বিচি যাব। সময় বেছি গ'ল মানে সেই সময় বেছি গ'ল মানে সেইকাৰণে দামো বেছি হৈ থাকিল লাহে-লাহে। উম এতিয়া মেচিনত কি জানানা এটা কিবা এটা ষ্টিকাৰ মাৰি দিব সেই ষ্টিকাৰটো যেনেকে মাৰিব সেনেকুৱা ফুল আহি যাব
এনেকুৱা আহি যাব
য যিটো কাম মানে তাত হ এসপ্তাহ লাগে সেইটো
হয় ঠিকে কৈছা ঠিকে কৈছা আৰু মানুহে অলপ কম দামী
সেইটো কাৰণে মানে তাঁতশালতো মানে গাঁৱত মৰি গৈছে মানে মেচিনে আচলতে মাৰি পেলালে এই তাঁতশালটোক লাহে লাহে আৰু আগতে আমাৰ কি কৰিছিল যেতিয়া আমাৰ ধান মানে চা বনোৱা হ'ল মানে সেই হ'ল ধান খেতিৰ পৰা আনে হা তেতিয়া ঢেঁকীতে গুৰি কৰে হা ধানে ধান খিনি ঢেঁকত গুৰি কৰি চাউল কৰিছিল আগতে
হ হ
মই নিজে দেখিছিলোঁ সেইখিনি কিন্তু আজিকালি এতিয়া মেচিনতে ধানখিনি দি দিওঁ
অ
কেনে হৈ যায়
অহ এ সোনকালে হৈ যায় আহা
আছিলে আমি সৰু থাকোতে মানে এ চাউল চাউলতে সান্দহ গুৰি কৰে ত উম সান্দহ সান্দহ গুৰি বনাই এয়া কি কৰে মানে আমাৰ যিকেইটা সৰু ল'ৰা ছ চলিছিলো আমি আমি আমি ঢেঁকীৰাখত বহি থাকো হা মানে তে চাউল গুৰি কৰি থাকে সান্দহ গুৰি হৈ থাকে আমি মানে মানে যিয়ে খুন্দে মানে আমাক অলপ অলপ খাব দি থাকে
আত্ছা হা
কৰি খাম বুলি ভাবি যেতিয়া উম তেতিয়া কি কছ ঢেঁকীৰ কাষতে বহি আছিলো হা এ এজনে খালে এজনে খাই সান্দগুৰে খাই গুচি গ'ল আৰু এজন মানে বহি থাকিব সি সান্দহ ঘৰি খাব আৰু উচি যাব তেনেকুৱা লাইন ধৰি ধৰি বহি আছো লাগমি
অ উ হয় হয় তোমালোকৰ এতিয়া কি কি কি ধান আছে কি কি খেতি কৰা এতিয়া বৰ্তমান
বৰ্তমান হেই আহু শালি আৰু সেই কৰে
জহা আছেনে নাই জহা ধান
জহাধানো কৰে
অ এটা কলা জহা আছে ন কলা জহা
উম কলা জহাটো কমকে কৰা হয়
আচ্ছা আচ্ছা
আ বৰ্তমান কি হৈছে জানানে নাই বৰ্তমান কথাটো কি হৈছে জানানাই আগৰ সেইবিলাক ধানৰ খেতি নকৰে নকৰা কাৰণ কি এক বিঘা মাটিত ধৰা সেই সেই ধান কৰিলে দহ মোন হা আঠ মোন দহ মোন ধান হয় বুজি পাইছা নে হম কিন্তু নতুন প্ৰজন্মৰ কিবা ধান ওলাইছে উম সেইবিলাক কৰিলে একবিঘা মাটিত বিশ মোন পঁচিশ মোন ধান হয় বুজি পাইছা নে ত আগ আগ আগৰ সেই এইবিলাক ধান মানে আজিকালি নকৰে নতুন নতুন বীজ পছে তো
অ আচ্ছা
সেই সেইবিলাকৰ সেইবিলাকৰে লাভ হয় মানুহৰ লাভটোহে চায়
অ হয় হয়তো অ
আগৰ ধানৰ চাউলৰ ভাতৰ সোৱাদ বেলেগ সোৱাদ বেছি ভাল
সোৱাদটো বেলেগ হয় অ ঠিকে কৈছা
এতিয়া কিমান বেছি ধান হয় সেইটো সেইটোহে পুট মানে সেইটোহে ৰৰুোৱে তুমি তুমি যে ক'লা এই আগৰ যিবিলাক সেইবিলাক এতিয়া মানে খেতিত নোপোৱাতো নাই
একদম সৰুতে মই খাইছিলো।
ও সেইবিলাক মানে বিক্ৰীৰ কাৰণে নিজে খোৱাৰ কাৰণে অকণমান মতিত আৰু সেইখিনি আৰু ৰুৱে উম,
মানে মই এটা চাউল ঘান খাইছিলো ঘৰত। মানে ভাত খিনি আঠা - আঠা লাগে ইমান ভাল লাগে খাই খোৱা চাউলে হয় আৰু অ, শে খোৱা চাউলে আঠা - আঠা লাগে বহুত টেষ্টি লাগে। খাই বৰ ভাল লাগে গাৱত খাইছে।
মানে তেনেকুৱা তেনে তেনেকুৱা হৈছে আজিকালি মানে তেনেকুৱা হৈছে আৰু। আৰু দিনক দিনে মানে নতুন - নতুন ধানৰ প্ৰজাতি ওলাই আছে সেইবিলাক মানে আৰু মানে বেছি। কে মানে বেছি মানে ধান দিয়ে বুজি পাইছ নে মাটিত হা আমাৰ নতুন - নতুন আৰু কিবা কিবি বীজ ওলাই আছে।
বিজ লাই আছে ঠিকে কৈছা।
মানে সেইকাৰণে কি হৈছে দিনক দিনে হম দিনক দিনে মানে কি ন নতুন- নতুন বস্তু
হয় - হয় - হয়, আটচ্ছা ক'লা জহা আৰু বগা জহাৰ মাজত মানে কি টেষ্টৰো কিবা
কিবা পাৰ্থক্য, আছে - আছে - আছে।
অ, কোনটো টেষ্ট বেছি হয়।
ক'লা জহটোৰ টেষ্ট বেছি।
অ, আৰু কি খেতি কৰিবলে সেইটো বেছি টান নেকি নে কি একেই হয়।
খেতিয়ে কৰাটো বেছি টান নহয়, একে একে হয় কিন্তু সেই ক'লা জহাটো অকমান কমকে গজে মাটিত সি বৰগাঁওটো বেছিকে গজে
অ' আটচ্ছা সেইকাৰণে ন, অ'
কলেজ অহাটো নকৰে
অ' আটচ্ছা মানে যিখিনি কৰে ঘৰৰ কাৰণেই কৰে চা
এ, যিখিনি কৰে বেলেগে আৰু খো-কিছুমানে আৰু খোৱাটোৰ কাৰণে নিজে ঘৰ
হয়, হয়, ঠিকে কৈছে।
ঠিক আছে নেকি, ৰাখা নেকি এতিয়া, এতিয়া ৰাখা নেকি, নেকি? তুমি পিছত ত' কৰিবা।